হেল্ল'! হেল্ল'! কি কৰিছা?
অ' এই এইয়া বহি আছো চোতালতে। তই?
মই এই ৰাস্তাতে আছোঁ, নেটৱৰ্কটো পোৱা নাই নেকি শুনিছনে?
অঁ নেটৱৰ্কটো অকমান প্ৰব্লেম দিছে অ'।
তাকে বতৰটো চোৱা বেয়া কৰি আহিছে এবাৰ ওপৰলে চোৱাই অথনিৰ পৰা তৰা ওলাই আছিলে এতিয়া পুৰা জোন চোন ঢাক খাই গৈছে দেখোন।
তাকেই বতৰটো বেয়াকে আহিছে আকৌ বিজুলীওমাৰি আছে এফালে তাৰপৰা তৰা চৰাবোৰ নাইকিয়া হয় গৈছে। বৰষুণ চৰষুণ দিব চাগে পিছ বেলালে।
আকাশলৈ চালো আকাশলৈ চালো পাহাৰ কথা এটা লক্ষ্য কৰিলোঁ। মই লৰাৰ লগত কথা পাতি আছিলো তৰাই এসোপা আছিল দেই ঘপকে তৰা এটা স্পীডত আহি নাইকিয়া হৈ গ'ল নহয় মই দেখি ভয় খাই গ'লে। কি হ'ল বুলি? তৰাটো মানে এইটো মানে মই পঢ়া মতে এইটো কিবা ধ্ৰুব তৰা নে হেৰি তৰকাপুজ্ঞ নে কিবা মানে স্পীডত গৈ নাইকিয়া হৈ দিয়ে। তাৰমানে তৰাতটো দেখিলে মানে ভাল বুলি কয়। কিবা উইচ পূৰ্ণ হয় বুলি কয় কিবা যদি থাকে খুজিব পাৰি তেনেকৈয়ে কোৱা শুনো কিছুমানৰ মুখত কিন্তু মই বিশ্বাস নকৰোঁ বাৰু সেইবিলাক।
সেইটো হেৰি হয় সেইটো মানুহৰ এইটো ভ্ৰান্ত ধাৰণা হয় মানে মানুহে তেনেকে ভাবে। এতিয়া মানুহে এতিয়া এনেকে কয় যে এইটো কাচি জোনটো যে ওলাই কাচি জোনটো দে দেখি পেলাই মানুহে কয় যে এইটো এতিয়া সুধা হাতে চাব নোপায় প্ৰথম কাচি যোনটো দেখি পিনে। যে কিবা পইচা চইচা লৈ তেনেকে দি পেলাই যদি চোৱা হয় তেতিয়া যদি আমি চাওঁ তেতিয়া আমি তেতিয়া আমাৰ পইচা চইচা বেছি হয় এনেকৈ কয়। সেইটোত একদম মিছা কথা সেইটোতো হ'বই নোৱাৰে সেইটো কাচি জোনৰ লগত সেইটো কোনো কথা নাই মানে কিন্তু তই এতিয়া যোনটো কলি এতিয়া ধ্ৰুৱতা দেখিলে কিবা হয় উম হেৰি মন ইচ্ছা পুৰণ হয় সেইটো একদম মিছা কথা মানে সেইটো এটা মানে প্ৰকৃতিত হৈয়ে থাকে সেইটো। ধ্ৰুৱ ধ্ৰুবতৰা এইটো মানে এইটো আকাশত এইটো তৰাবিলাক থাকে তৰা বিলাকৰ ইফালে সিফালে অহা যোৱা হৈ থাকে।
সেইটো হৈ থকাৰ কাৰণে তো তেনেকুৱা হয় তাৰ বিলাক কিবা কিবি মিলি তেনেকুৱা হয় থাকে, হৈ থাকিলে মানে হয়তোকে মানুহে এনেকে মানে ভুল কে ভাবি লৈ পেলাই তেনেকে মানে পৰম্পৰাগত ভাৱে চলি অহা নিচিনা আৰু এইটো। আগতে মানুহে কৈছিলে বা এনেকে সৰু হৈ থাকোঁতে মা, দেউতাই আমাক জুক মানে নিচুকাবৰ কাৰণে ত' তেনেক কয় আমোক তেনেকে কোৱাৰ কাৰনে হয় তেনেকুৱাও হ'ব পাৰে।
উম। আৰু এতিয়া মানুহবিলাকে যেন নদীত যেন, তোমাৰ ডাঙৰ নদীবিলাকত যেন তোমাৰ খুচুৰা পইচাবিলাক দিয়ে, কিবা কিবি কৰে, পূজা কৰে পইচা যেন দিয়ে সেইবোৰ এক্সোৱেলি পইচাবিলাক তোমাৰ নদীখনেতো নাপায় ন' চাবা কিছু কিছুমান মানুহে পিছত গৈ পেলাই এইবাক চুম্বৰ মেগনেটৰ সহায়ত মানে বি তোমাৰ গোটেই পইচাবিলাক এ, পানীৰ তলৰ পৰা উলিয়াই আনে আৰু তেওঁলোকে নিজৰ খৰচ পাতি উলিয়াই। মই দেখাত মানে মই ভিডি-ভিডঅ' পাইছোঁ, মানে বহুত ভিডিঅ' পাইছোঁ তেনেকুৱাত।
উম সেই তাত তেনেকে যে পইচা বিলাক পেলায় এতিয়া পেলাই এতিয়া কোনোবাই গৈ পেলাই দেখিলে যে ইয়াত পইচাত আমি যদি প্ৰাৰ্থনা কওঁ যে ভগৱানক কওঁ, ভগৱানৰ ওচৰত যে আমি আমোক তামোক ভয় নোখোৱা, দুখ এনেকুৱোটো জোৱাই দিয়ক, তেনেকুৱা নিচিনাকে ভাবি
উম।
ধৰি পেলাই মানে সেনেকে পইছা, আৰু তাতেতো এনেকুৱা লোক থাকে যে তোৰ আৰু তাৰ ৰিদ্ৰ লোক মানে, তেওঁলোকৰ কোনো কাম নাই, তেওঁলোকে ঘৰতে থাকে। চাকৰি নাই তেওঁ ঘৰক নিজে খাব কাৰণে মানে, নিজে মানে খোজা লোকসকলে মানে কি কৰে, তোৰ চুম্বকৰ সহায়ত বা এনেকে
উম।
এনেকুৱা হেৰি কৰি পেলাই পইচা তেকে মানে, উম তাত পেলাই, পেলাই উঠাই আনোতেনে পইচাখিনি তাত লাগি আছে, সেই পইচাই মানে তেওঁলোকে তেওঁলোকৰ খৰচটো ওলাই। ভালেই হয় এক্সোৱেলি সেইটো, সেই তেওঁলোক চলি থাকিব পাৰে, তেওঁলোকৰ অ', জীৱনটো তেনেকে নিৰ্বাস কৰিবলৈ পাইছে। আৰু এনেকুৱা আছে কিছুমানে সেইটোকে মানে হেৰি কৰিছে, সেইটোকে মানে নিজৰ পুৰা হেৰি হিচাপে মানে, চাকৰি যে চাকৰি থকা নিচিনাই মানে তেনেকুৱা মানে হেৰি কৰি লৈছে। তেওঁলোকে মানে অকল সেইটো ধান্দাই মাৰে, কিন্তু সেইটো নহয়। তেওঁলোক যে দুখীয়া কিয় দুখীয়া, তেওঁলোকেওতো কৰিব পাৰে। তেওঁলোকে যদি, তেওঁলোকেটো, তেওঁলোকে যদি কিবা যদি কৰে বা মই এনেকুৱা কৰিম কিবা কৰিম কে ভাবি যদি, তেনেকা যদি গতিকে যদি কিবা কাম-চাম কৰে, তেনেকে কাম-চাম কৰি কেতিয়াবা, কাম-চাম কৰি পেলাই তেওঁলোক কে দুটকা মান ঘটিলে, ঘটি পেলাই তাৰ পৰা তেওঁলোকে কি কৰে মানে পইচাটো যিমানটো পালে, খাই মেলি উৰাই দিলে আজৰি কৰি, কিন্তু তেনেকুৱা নহয়, যদি সাঁচি যায়, সাঁচি যোৱা পইচাই যদি অলপ যদি পইচা যদি গোটাই, তেওঁলোকে যদি, কিবা যদি ব্যয়ৱসায় ক্ষেত্ৰত ত্ৰতে হওঁক, তেওঁৰলোকৰ যি ঘৰতে কিবা অকমানীকে ব্ৰইলাৰ ফাৰ্ম খুলিলে, কিবা কৰি কৰিলে, তেনেকে কৰি যদি হাঁহ চা পুহিলে তেনেকে পুহি পেলাই তেওঁলোকে আকৌ, অ' হেৰি কৰে, তেওঁলোকো ধনী হ'ব পাৰে। তেওঁলোকে কিয় নোৱাৰে, তেওঁলোকে মানে মানে নাভাবে যে এইটো এনেকুৱা হয়, এনেকা হয় তেওঁলোকে নিজে যদি ভাবি মেলি যদি এনেকুৱা কৰিব লাগিব, তেনেকুৱা কৰিব লাগিব, যদি ভাবি মেলি এনেকুৱা এনেকুৱা হয়। কৰে তেতিয়াতো হয় তেনেকে, তেওঁলোকেওটো হেৰি কৰিব পাৰিব। তেওঁলোকৰ মানে সেইটো মনত নাহেই, তেওঁলোকে সেইবোৰ কথা একো ভাবি ভাবা চিন্তা নাই ফল তেওঁলোকে কি কয়, যে কিবা এটা কৰি পইচাটো ঘটি টিব লাগে পইচাটোতো এতিয়া ওলাইয়ে থাকিব মানে, সেইটো পইচা খাই উৰাই দিব লাগে। তেনেকে ভাবে মানে। তেওঁলোক তেনেকুৱা নিচিনা মানুহৰ কাৰণে চৰকাৰে বিভি বিভিন্ন ধৰণৰ সাহায্য আগবঢ়াইছে, তেওঁলোকে তো বোৰকো এ হেৰি কৰে এইটো কণ তলৰ চাউল দিয়ে, তেনেকে দালি, আলু তেনেকে দিয়ে।
তেল নিমখ চেনি বিভিন্ন ধৰণৰ বস্তুৰ যোগান দিয়ে।
উম।
কিন্তু সকলো জেগাতে এইবিলাক পোৱা নাযায়, তুমি চাবা। আমাৰ ইয়াত এতিয়া যেনিবা পালো, কিছুমান জেগাত তোমাৰ কিছুমান গাঁৱত পোৱা নাযায় মানে আৰু আজিকালি চবতে তোমাৰ, আগতে তোমাৰ কেৰাচিতেলটো দিয়ে আজিকালি তোমাৰ কেৰাচিনতেলটো মানে উঠাই দিলে মানে, আজিকালি চবৰে ঘৰে, ঘৰে তোমাৰ বিদ্যুত আহিলে ন। কাৰেণ্টো অহাৰ ফলত মানে তোমাৰ এতিয়া কাৰেণ্ট চবৰে ঘৰে, ঘৰে কাৰেণ্টৰ ব্যৱস্থা কৰা হ'ল। স্মাৰ্ট মিটাৰ লগোৱা হ'ল, যাৰ ফলত মানে তোমাৰ এতিয়া এইটো কি বুলি কয় বিজু যোনটো এইটো আমাৰ কেৰাচিন তেল বুলি কোৱা আগতে আমি যোনটো আমি চাক কি দি পেলাই যেন জ্বলাওঁ লেম জ্বলাওঁ। সেই মানে কেৰাচি তিন তেলটো এতিয়া উঠাই দিয়া গ'ল মানে তোমাৰ নোপোৱাই হ'ল মানে ক'তো।
উম।
এতিয়া চবৰে ঘৰে, ঘৰে তোমাৰ চোলাৰ আহিলে, সৌৰ শক্তি আহিলে। বিদ্যুৎ আহিলে, এ বিভিন্ন ধৰণৰ তোমাৰ আহিলে ইনভাৰ্টাৰ পা ধৰি বিভিন্ন ধৰণৰ বৈদ্যুতিক শক্তি আহিলে আৰু। তাৰ মানে তোমালোকৰ
বহুত হেৰি গ'ল, আগতে কেৰাচিন তেল চাকি ধৰি পেলাই চাক চাকি জ্বলাই পেলাই চাকি পোহৰত বা তেনেকে লেমৰ পোহৰত থাকে, কিন্তু আজিকালি সেইটো উঠাই দিলে, কিয়নো আজিকালি সেইটো দৰকাৰ নাই আৰু সেইটোৰ পৰাতো সেইটো জ্বলাই পেলাই ধোঁৱা বো মানে ধোঁৱা ওলাই আৰু ধোঁৱাৰ পৰা বায়ু প্ৰদূষণ হয়। সেইটোৰ পৰা বেয়াও হয় কিন্তু আজি কালি এনেকুৱা হৈ গল যে চব প্ৰতি ঘৰ মানুহতে কাৰেন্ট আহিলে কাৰেণ্টে আহিলে নহয়টো স্মাৰট মিটাৰটো দিছে নাই চবৰ ঘৰতে এতিয়া স্মাৰ্ট মিটাৰ লগাব লগীয়া হৈছে। নিজে ৰিচাৰ্জ কৰিব লাগিব ৰিচাৰ্জ নিজে পইচা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কাৰেণ্ট থাকিব তেনেকুৱাও কৰি দিলেগে। আ, মানে বিভিন্ন ধৰণৰ তেনেকুৱা হেই কৰিছে আজিকালি পুৰা নতু-নতুন মানে এতিয়া টেক টেকন'লজী ওলাই, ওলাই গৈ আছে পুৰা।
সেইটোয় মানে পুৰা টেকনলজি ওলাই গৈছে পুৰা, এনেকে চবে হেৰি কৰি আছে। এ তাৰপাছত পুৰা কাট খাই গ'ল নে কি? নাজানোঁ তাৰ পৰা তোৰ হেল্ল'।